হেল্ল' শুনিছনে?
অ শুনি আছো কি কৰি আছা
মই এই কাম বন কৰি আজৰি হলোঁ, খাই বৈ, এতিয়া অকমান বহি আছো আৰু।
উম
তুমি কি কৰিছা?
মইয়ো এই খাইবোৰ লৈ বিচনাখন পাৰি পেলাই বহিছো এতিয়া
অ
আজি দিনটো কেনেকুৱা গ'ল তোমাৰ?
আজি ভালেই গ'ল আজি অলপ গৰম বেছি আছিলে আৰু
অ ইয়াতো গৰম বহুত বেছি পৰিছে।
গৰমটো বেছি পৰিছে তাৰপিছতে অলপ ওলাইও গলোঁ অলপ কাম আছিলে তাৰপিছত আহি অলপলপ ঠাণ্ডা ঠাণ্ডা কিবা এটা বনাওঁ খাবলৈ। সেই আম পান্না বনালো আম পান্না বুলি কয় যে, আমৰ, আমৰ পৰা যে বনাই কেঁচা আমৰ পৰা।
অঁ! এই, কিবা জিউচ নিচিনা ন।
অ' চৰ্বত নিচিনা।
অ' কেনেকে বন সেইটো?
এইটো, এই হেৰি মানে গছতে আমাৰ লাগি আছিলে নহয়। আম লাগিছেতটো গছ এজোপাত। নতুনকে, নতুন নহয় মানে আগতে লাগিছে বাৰু আগতে আম কেইটামান চিঙি আনিলো। মানে, আধা কেজি মান হ'ব আৰু! চিঙি আনি প্ৰথমতে, ধুই মেলি বাকলি গোচাই সৰু সৰুকে কাটি মানে, অকণমান পানী দি পেলাই বইল কৰিলোঁ। তাৰপিছত, তাত তাতে চেনি মিক্স কৰিলো তাৰ পিছত পদিনা এমো পুঠি ছিঙি আনিলোঁ তাৰ লগত এক ইঞ্চিমান আদা আৰু পদিনাখিনি মানে মিক্সিত পিচি ল'লো, পিচি পেলাই সেই আম খিনিৰ লগত হিনিও মিলাই দিলো তাৰ পিছত মছলা দিলো আ কলা নিমখ দিলো জালুকৰ গোৰি আৰু জিৰা গোৰি দিলো দি পেলাই গোতেখিনি মানে ভালকে মি‌ক্স কৰি লৈ আমখিনি গলি গ'ল মানে বইল হৈ গ'ল চেনীৰ লগ লগত মিক্স হৈ গ'ল তাৰপিছত সেইখিনি চেকিপাল চেকি পেলাই হেখিনিয় লগত মানে অলপ তাৰে মানে সেই চেকা হেইখিনি আৰু হেইখিনিৰ লগত গিলাচত তাৰে মানে অ অলপ লৈ পেলাই তাতে অলপ পানী দি আইচ কিউব মানে দি দিলো বৰফৰ টুকুৰা এন ঠাণ্ডা কৰি পেলাই তাৰপিছত তেনেকে মানে পেটৰ কাৰণে ভাল এইটো পেটটো ঠাণ্ডা কৰি ৰাখে পদিনা থাকে আদা থাকে এইবিলাক থাকে যে
উম
সেই তাকে খাই বোলো গৰম বোলো এতিয়া গৰমত বোলো অকমান পেটটো ঠাণ্ডা কৰি ৰাখিব লাগিব ন ঘৰতে আম আছিলে যেতিয়া বোলো ঘৰতে বনাই ই কিনিবলৈ পায় কিনাবোৰ খোৱাতকে মানে ঘৰত বনাই খোৱাতটো বেছি ভাল আৰু
হয় হয় হয় হয় আমি আক পইতাঁ ভাত খালো আজি।
অ হয় নেকি অ গৰমত কিন্তু পইতাঁ ভাত খাবলৈ ভাল লাগে দেই
অ ৰাতিপুৱা খাই ভাল লাগে
উম। উম লগত পিটিকা আচাৰ এইবিলাক থিক না
উম আলু পিটিকা আৰু আচাৰ লৈ খাইছিলো এই আমৰ আচাৰ
অ অ
আমৰ ছিজনত আৰু এতিয়া আমহে খোৱাদ লাগিছো আৰু।
তাকেই তাকে ময়ো পকাঁ আম কিনি খাইছো বজাৰৰ পৰা গছৰজোপা পকা নাই কেঁচা হৈ আছে বোলো কেঁচা সেইকাৰণে আম পান ন বনাই অলপ থৈ দিছোঁ ফ্ৰিজত আকৌ মানে এই হেৰি মানে অকমান সৰহ সৰহ হৈছে সৰহ মানে এআ আৰু দুই দুই তিনদিন খাব পৰা যাব আৰু!
মই আ'ক প্ৰতিবছৰে গৰম দিনত আমৰ বতৰত আইচক্ৰীম বনাও এতিয়ালৈকে বনোৱা নাই, বনাম ভাবিছো লাহেকে।
অ' অ' কেনেকে বনোৱা আইচক্ৰীমটো?
এঁ! সোইপিং ক্ৰীম যে এইটো কেক কেক বনোৱাত যে, দৰকাৰ হয় ক্ৰীমটো, সেই ক্ৰীমটো অ' মানে, প্ৰথমতে আমখিনি মিক্সিত পিচি লওঁ আৰু!
উম!
এইটো, এনেকুৱা ৰস নিচিনা বনাই লওঁ। তাৰপিছত এই পিংক ক্ৰীম অকমান ফেটি পেলাই তাৰপিছত তাত দে সেই, ৰসখিনি দি দিওঁ। আৰু এনেকে, অ' কিবা কিবি এনেকে চেনিটো মই নিদো বাৰু দেই, মানে কি হুইপিং ক্ৰীমত মিঠা থাকে। সেই যে আৰু আমটো মিঠাই থাকে পকা আমটো, অ'! সেইটো কাৰণে, তেনেকে দি পেলাই আৰু লগত কিবা এনেকে ফ্ৰুইটচ মানে, এইবিলাক এ ড্ৰাই ফ্ৰুইট।
ড্ৰাই ফ্ৰুইটছ, অ' অ' অ' ড্ৰাই ফ্ৰুইটছৰ টুকুৰাবিলাক দি দিয়া তাৰমানে, অ' অলমন্দ, চলমন্দ এইবিলাক।
এনেকে এ' কি কয় এইটো, এয়াৰটাইট কনটেইনাৰটো যে,
অ' অ' অ'
সেইটো দি পেলাই, তাৰ পিছত তাৰ ওপৰত আকৌ অ' লগতে মিহলাওঁ তেই আৰু এটা আমৰ এনেকে সৰু টুকুৰা টুকুৰকে কাটি দি পেলাই তাত দি দিওঁ, সেই টুকুৰা টুকুৰাকে কাটি তিয়া বৰ ভাল লাগে দেই আমটো। খাই পেলাই, আইচ ক্ৰিমৰ। সেই তেনেকে দি পেলাই সেইখিনি এনেকে মিহলাই পেলাই সেই যিটো কন্টেইনাৰটো সেইটোত বাকী পেলাই তাৰপিছত তাৰ ওপৰতো আমৰ অলপ টুকুৰা দি পেলাই সেয়া এনেকে কণ্টেইনাৰটো বন্ধ কৰি পেলাই ফিজাৰত থৈ দিওঁ গোটেই ৰাতিটোৰ কাৰণে তাৰপিছত সেইয় আৰু গোটেই ৰাতিটো চছেট হৈয়ে যায় আৰু পিছদিনাখন খালেই হ'ল আৰু। ঠিক আছে।
অ নিজে বনোৱা এতিয়া বজাৰৰ বজাৰ বিলাক কিনি খোৱাতকে নিজে বনাই খোৱাতটো বেছি ভাল দেই ন।
উম এই বজাৰটোতকে নিজে যিটো বনোৱা যায় সেইটোহে বেছি ভাল লাগে মই বজাৰটো বৰ বেছি মিঠা পাওঁ। আইচক্ৰীমটো ইয়াত মই মিঠা নিদিওঁ যে সেইটো কাৰণে মিঠাটো জোখতে থাকে। মানে মিঠাটো ত এ আৰু যিটো
উম, উম বনাই চবলে গৰম দিনতো ঠাণ্ডা, ঠাণ্ডা বস্তু কিছুমান মানে খাই ভাল লাগে ন।
অহ ভাল লাগে।
উম তাকে মই মানে উ বেছি গৰম পৰিলে বেল যদি বজাৰত পাওঁ বেলো আনো বেলৰ চৰ্বতো খাওঁ।
অ বেলটোও ভাল লাগে ন। এই পেটটো ঠাণ্ডা কৰি দিয়ে।
এইকেইটা দিনত আৰু এইবিলাক খোৱাহে কথা আৰু।
হয় হয় আৰু এই ডাৱ নাৰিকলৰ পানীটোও বৰ ভাল পে
অ অ ডাৱ নাৰিকলৰ পানীটো ভাল লাগে। সেইটোতো একদম পুৰা পিয়'ৰ আৰু তাত একো হেৰি নাই সেইটো মানে একদম ফ্ৰেছ বস্তু। আৰু তাত ন কেতিয়াবা কিছুমান নাৰিকলত মলাই থাকে নহয় মানে হেৰিটো যে নাৰিকল টো যে কুমলীয়া মানে হৈ থাকে।
কুম ডাৱটো বৰ ভাল লাগে খায়।
সেইটো খাই ভাল লাগে। আৰু ওলাই মেলি গলে মই এই কুঁহিয়াৰ ৰসটো খাওঁ।
এটো মোৰ প্ৰিয় মই ওলাই মেলি গলে খাওঁ ভাল লাগে দেই।
উ আমি মানে সেইটো ঘৰত আৰু বনাব নোৱাৰি ৰসটো উলিয়াব নোৱাৰি যে কুঁহিয়াৰ
অ সেইটো তেনেকেই বাহিৰতে খাই ভাল লাগে। আৰু তেওঁলোকে ইমান কষ্ট কৰি বনাইছেে তেওঁলোকে
অ উম, উম সেইটো হয় তেনেকেটো দিনটো ৰ'দত থিয় হয়, থিয় হয় অহ উ
কিন্তু এই কিছুমান যত এই বেচে যে কুঁহিয়ীয়াৰ ৰসটো আইচকিউব দি দিয়ে ম ই আইছ কেতিয়াবা বেয়া পাওঁ।
এই, কিছুমানে বিচাৰে যে আকৌ ঠাণ্ডা কৰি খাওঁ যে
কিন্তু, এনেও ঠাণ্ডাই লাগে সেইটো খাই পেলাই।
নাই, আচলতে মানে কিছুমানে আকৌ একেবাৰে ঠাণ্ডা কৰি খাই ন সেইটো কাৰণে আইচকিপতো ৰাখে আৰু আইচ আইচকিপতো নোখোৱাই ভাল, কাৰণ কি বা পানী দি বনাইছেতো ঠিক নাই ন। উম, আমি এতিয়া ঘৰত যেনেকে বনো বনোৱা আইচকিপতোৰ নিচিনা নহ মানে, ইমান চাফা নহ'বও পাৰে। কি বা পানী দিছে সেইটো পানীতো, ভাল নহবও পাৰে ন। আমি এতিয়া ঘৰত বনালে ফিল্টাৰ পানী দি বনাও। সেইটো কাৰণে মানে বাহিৰত আইচক্ৰীম নোখোৱাই ভাল।
অ', সেইটোৱে বাৰু যদি দিব মানা কৰা যায় তেতিয়া নিদিয়ে বাৰু। এনেই, এই নেমু ৰসটো দি-দিয়ে সেইটো দিলে ভাল লাগে দেই।
অ', সেইটো দিলে ভাল লাগে কিছুমানত আকৌ সেই চিয়া মিলাই দিয়ে কিছুমানত।
অ', মিলাই নেকি মই আমাৰ ইয়াত নিমিলাই বাৰু মই খোৱা নাই।
অ', সেই ছয়া চিদটো মিলাই দিলে ভাল লাগে।
কিবা ভাল লাগে কচিয়া চিদ সেইটো, স্বাস্থ্যৰ কাৰণেও ভাল ন।
অ', অ', ভাল-ভাল। সটো ভাল আৰু। কিবা কিবি মেগা থ্ৰী কিবা-কিবি আছে বুলি শুনিছো আৰু পোৱা। আজিকালি ভিডিঅ-চিডিঅ টো দেখা পাই থাকো যে। ইউটিউব-ইউটিউবত। তাকেই, তাৰপিছত এতিয়া কি কৰিবা শুবা নে, নে কিবা কাম কৰিবা।
এই মই সৰুকে দুটামান কাম আছে কৰি মেলি শুব যাম আৰু।
অ', অ'। মইও শুম আৰু এতিয়া মানে আক অকণ এ, বহি ললো।
অ, হেৰি ৰাতি কি বনালা খাবলে
অ, ৰাতি আজি মানে গৰম যে সেইটো কাৰণে একদম হেৰি থেকেৰা দিয়া দাইল বনালো, দাইলত টেঙা দাইল খালো বইল কৰিলো তেল-চেল মৰা নাই আৰু। নিৰামিষে খালো তাৰপিছতে হেৰি লেচেৰা আলু তেনেকে মিহলাই ভাজিলো লগত আমলখি মিঠা আচাৰ ললো আমলখি মানে আমাৰ ঘৰতে মানে আমলখি এজোপা আছে নহয় চিজনত মানে মই আমলখি মিঠা আচাৰ অলপ বনাইে থওঁ। আমলখি নথকাৰ দিনত খাবলৈ টেঙা আচাৰটো মানে বনায় ইমান ভাল নাপাওঁ মিঠা আচাৰটোহে ভাল ভাল পাই চবেই মই তেনেকে খালো এই গৰমত বনাবও মন নাযায় জয়া নহয়
নাজানো মোৰ বাৰু দুইটাই ভাল লাগে দেই টেঙাও ভাল লাগে মিঠাও ভাল লাগে
অঁ আমাৰ ঘৰত মানে টেঙাটো ইমান নচলে খাই হ'লেও ইমান নহয় কিন্ত মিঠাটো মানে চবেই ভাল পায় সেইকাৰণে এই টেঙা দাইল বনালোঁ যে সেইকাৰণে আচাৰটো বোলো মিঠা খাওঁ সেই তেনেকৈ খালোঁ। এ গৰমত বনাব চনাব মন যোৱা নাই তেনেকে এই বোলো খাই থৈ দিওঁ আৰু বেছি মানে গৰমত খাবও মন নাযায়।
আমাৰো এই বয়লে আজি বইল দাইল
অঁ
অ বেঙনা
অঁ বেঙেনা পুৰা পিটিকা অঁ উম উম বেঙেনা পুৰাটো খাই ভাল লাগে অৱশ্যে উম
অঁ ভাল লাগে মোৰ প্ৰিয় পুৰা দিয়া ঠিক আছে।
ঠিক আছে বাৰু দিয়া হ'ব দিয়া উম ৰাখো অঁ খবৰ আছে